হেল্ল আহ কি কৰি আছা
এ বাহিৰত
এ বাহিৰতে বহি আছো আপোনালোকে কি কৰিছে আমিও বহি আছো বাহিৰতে গৰম ইমান ভিতৰত সোমাবই পৰা নাই দেখোন।
অ আমাৰ ভিতৰত সোমোৱা নাই বাৰু বাহিৰতে আগফালৰ চোতালত বহি আছো ইমান ধুনীয়া চেচা হাৱা মাৰি আছে।
হাৱা মাৰি আছে তাতে তাকে লৈ লৈ বহি আছো অহ আমাৰ বহুত গৰম আহিছে অঔ অহ। ফেনৰ হাৱাবোৰ গৰম গৰম হে আহে। অ' ৰাতিটো ফেনৰ তলত থাকি থাকি এতিয়া দিনত পথাৰত মানে ৰ'দৰ ভমকত থাকিবই নোৱাৰি
থাকিব নোৱাৰি অ আগ
থাকিব নোৱাৰি অ আগৰ দিনৰ মানুহবোৰ ইমান ৰ'দ বৰষুণ সহিব পাৰে আজিকালি মানুহ বিলাকে নোৱাৰে নহয় অকল ফেনে অকল ফেনে কৈছে ফেনৰ তলত ৰাতিটো মানুহ বিলাক শুই থাকিব এনিটাইম মানুহে ফেনকে লৈয়ে থাকেতো ওৱ এতিয়া আজি পথাৰৰ পৰা আহি শুলো নহয় জানো অকণমান দেৰি তাৰ পাছত যে উঠিছো এনে কোৱা গৰম উঠিছে ভৰ ভৰকে দিছে খুৱাই ভাত খাম বুলি কৈছে মই কৈছো ৰবাচোন ভাত খাবা পিছত মই অকনমান গছৰ তলত বহি আহাওঁগে এনেকোৱাই গৰম উঠিছে তাৰপা গৈ পেলাই সেই বাৰিচুকৰ গছৰ তলত বহি আছো
অহ
ঠাণ্ডা পৰিছে আৰু আহি যোৱা ভাত খাবলে
আমাৰ বাৰি চুকত বহিব নালাগে বা আমাৰ পদূলি বাটতো দীঘল যে গোটেই কি ধুনীয়া হাৱা মাৰি থাকে
ঘৰত ভাল অ বাহন তলত বহিবলৈও পাৰি তোমালোকৰ ভাল
অ আমাৰ পদূলি বাটটোতে বহি থাকিবলে
বহিবলৈ যাব পাৰি দোকানৰ মুখলৈ চ তাতে বহি থাকো অ আমাৰ দোকানৰমুখলৈ যাব পাৰি আকৌ ৰ'দ খনৰ চোতালত অহা যোৱা কৰোতে বাৰ বাজি যাব সেইকাৰণে বোলো নাযাও এইখিনিতে বহি থাকিম বুলি কৈ সেইখিনি কঠীয়া কেডাল মানো পাৰি থোৱা আছিলে।
অ।
ৰঞ্জিত কঠীয়া কেইডালমান বাৰি চুকত পৰা আছে ওখ হবলৈ।
অ হৈছে ন ওখ।
হৈছে আৰু এবগেত মান হল।
অ সেইয়া চাগে আ।
আ সেয়া চাগে আগফালে ৰুব নে কি? আগফালে নোৰুৱে এই পিছফালে বুৰিজনী পথাৰ ৰুবগে লাগে।
অ অ।
পথাত।
অ
ৰঞ্জিত হে আৰু ৰুব অ এইবাৰ দিছে নেকি ন ৰুব। দিছে অ ৰঞ্জিতহে ৰুব। বেলেগে নহয় যোৱাবাৰ নিদো বুলি কৈছিলে যে অ কৈছিল। নহয় আমি বেলেগে হাল বাবলৈ হ'লে আমি তাৰ ওপতে ৰুই দিমহি বুলি ক'লো। কোনোবাই যদি হাল বাই। আপুনি যদি বোৱাই বোৱাক লাষ্টত বোলো আমি বোকা দিব সময়ত বোকা দিব সময়ত বোকা দি ৰুই থৈ গুচি যাম বুলি ক'লো। অ। তাপা দাদাই কলে বোলে যদি তহঁতে নোৰুৱ মই ৰুম বোলে এনেকে বুলি ক'লে। কাষৰ দাদাজনে তহঁতে যদি নোৰুৱা মই ৰুম মই বোলো আমিয়ে ৰুম কিহৰপা নিদিব বোলো দিব।
ন ত আজি দুবছৰ তিনিবছৰ হ'ল কৰি আছে।
আছে আকৌ মাজত ধৰি নিদি বুলি ক'লে বেয়া লাগে নহয় বেয়া লাগে তোন। বেয়া নহয় মানুহজনী। নহয় আমি এতিয়া যিমানখিনি। ধান চান বেগত ভৰাই পেক কৰি একে ধুনীয়াকে জাপি থৈ আহো। লোক কে আকৌ তেনেকুৱা কৰি থৈ নেযায় নহয় চোতালতে পেলাই গুচি যাব, নবৈ অকলে অকলে সামৰিব লাগে। হেৰি কৰিব লাগে এতিয়া আমি খেৰ পৰ্যন্ত সোমুৱাই থৈ আহো। এইবিলাকে আকৌ খেতি কৰিলে খেৰো নোসোমাই তেনেকেই এৰি থৈ যায়।
আৰু আধি খেতি কৰিলে সেইটো যুক্তি নহয়।
নহয় নহয় এ যেতিয়া আপোনালোকৰ কিবা এটাই বুইজনীয়ে নোৱাৰে অকলে মই কৈ থৈ যাওঁ বুলিহে কৰে। অ আমাৰ ইয়াত তেনেকুৱা নহয় মৰণা মাৰিও দিব লাগিব। খেৰো সোমাই থৈ যাব লাগিব কিছুমান মানুহ আছে আধি কৰিলো বুলি খেৰো সোমাই থৈ যাব লাগিব গঁৱালত। খেৰৰ ঘৰ ইমান ফেছেলিতী আধি খেতি নকৰিলে কি কি উপ তাকেই ফালৰ মানুহ ঘৰ হেৰি মাটি এবিঘা লৈছো তাকে খোৱা কৈছো ডাঙৰি ভাগ কৰিবা নহয়। লে পথাৰতে দাঙৰি জমা কৰি আজিকালি মেচিনে মৰাহে। তাতে বোলো মৰণা। মাৰি মেচিনে তাতে ধান কেইটা ভাগ কৰি লৈ গুচি আহি তাইও পইচা ভৰিব মেচিনে পইচা। পইচা যদি বাৰশ হয় তাই ছশ দিব আমি ছশ দিম। অ আজিকালি সমান সমান আও নাই নহয় অ তেনেকা বুলি কৈছে। যেনিবা।
অ।
অ তাপা মানুহজনীও তেনেকে বুলি হেৰি কৰা নাই বাৰু এতিয়ালৈকে নাই কোৱা। অ আপোনালোকে ৰোৱা আগতে পাতি লব আকৌ পাছত খেলি মেলি কৰিব নকয় খেলি মেলি। ডাঙৰি নিলে ডাঙৰিয়ে নিব বাৰু সেইজনী খেলি মেলি নাই।
অ
খেলি মেলি নাইকিয়া মানুহৰ লগত কৰিববলৈ বেয়া নহয় খেলি মেলি নাই বাৰ। তাইও তেৰ বিঘা নে কেই বিঘা মাটিয়ে, খেতিয়ে তাইৰ। ভাত কিহে বনাইছে? ভাত, পটল আলু ভাজিচুৱে, তাৰপিছত দালি আছে, অ।
আৰু জানো কিবা আছে নে নাই?
অ।
আপুনি কি বনাইছে?
মই দালি বনালো, আলু গুটি বনালো তাৰ পিছতে জাতিলাও অকমান আছিলে তাতে দি দিলো, তাপা এতিয়া ভা যি বনাবলে এলাহ লাগিছে আলুগুটি কেইটাকে পিটিকা কৰিম নেকি বুলি ভাবিছো।
অ দালিত জাতিলাও
জাতিলাও দি দিছে সে সেইয়া নহব নে তানে জাতিলাও আলুৱেই ভজা সেতিনে ভাল আছিলে। এ অকমান জা জাতিলাও চাৰি পিচ মান হ'ব দি দিলো তাতে। সৰহকে ভাজি নহয় মানে।
অ অ লৰাই কি কৰি আছে?
অ বৰ্তাক ঘৰলে গৈছে বায়হঁতৰ ওচৰলৈ গৈছো, কিতাপ পঢ়ি আছিলে পঢ়ি পেলাই হৈ গ'ল টা। অ কিমান পঢ়িব নো আও? গৰম বন্ধ দিলে যে তাতে পঢ়া- শুনা বাদ দিলে আৰু অকমান দেৰি পঢ়ে আৰু হৈ গ'ল আৰু।
অ
গৰম বন্ধ নিদিয়া হলে অকমান পঢ়িলে হেঁতেন স্কু স্কুলৰ পৰা দিয়া বিলাকো, এতিয়া ওৱান টো কেইটা হেৰীয়ে লেখিলে আখৰে লেখিলে, সংখ্যাও লেখিলে জন্তুৰ নাম লিখিলে, ফুলৰ নাম লিখিলে, লিখি পেলাই আকাৰ অইকাৰ কেইডাল লিখিলে তাৰপা হৈ গল
উম মাজুজনীয়ে পঢ়িছে
আন সি পঢ়িছে নে নাই পঢ়া ভনীয়েকৰ লগত কথা পাতি আছে
ল'ৰা ছোৱালীহে ৰখিব যেন পাও মাক জনীয়েও পঢ়াৰ সময়ত ল'ৰা ছোৱালীটো মুখৰ আগত দি দিয়ে
জানো পাই কি কৰিবা নাজানো
নহয় মাক বাপেকে বাপেক হালেও অকমান বুজি পাব লাগে
নে পালেনো এইটা কি কৰিবা?
সদায় ছোৱা সেই ছোৱালীকেইজনীয়ে পঢ়িবলৈ হব। তেহেতৰ সেই ছোৱা ছালীজনী আহি পেলাই ভাত বনাব লাগে বুলি বিচনাখনক সৰু বিচনাখনত
উা মুঠতে শাওনৰ বিশ তাৰিখলৈ আমাৰ ঘৰত বিয়া ওলাব। সেই নোলায়। চাবা তুমি নহয় যদি।
আপুনি হৈ ডে ডেট -ছেট ফিক্স কৰি দিলে যে।
শাওনৰ বিশ তাৰিখলৈ পঁচিশ ত্ৰিশ তাৰিখলৈ মুঠতে হব আৰু।
অহ আপুনি একবাৰ এ কি কথা ঐ সেইটো।
কাঐ এইটো? মই অথনি কৈছো মাকক তোৰ ভয় লাগিছে নাই ক'ব নোৱাৰ মোৰ কিন্তু ভয় লাগি আছে। পইচা নাই এটকাও হাতত, এইফালে ছোৱালী বুলো বিয়া হবাইতো কি ধুনীয়াজী হৈছে চেহেৰা পাত।
অ চেহেৰা উঠিলে যদি বিয়া হব আপুনি কোৱাতো মিছা নহয় তেনেহলে শাওন বিশ তাৰিখে বিয়া হব।
ধুনীয়াজনীহৈ আছে অ ধুনীয়াজনীহৈছে চহেৰা তেহেৰাই।
আমাৰ মুঠতে
আমাৰ মুঠতে খেতিটো উঠিলে হয় আৰু বিয়া খাবলৈ, মুঠতে বিয়াখন পতালে খেতি উঠিবগে মুঠতে বা খেতিত নুঠোতে যদি সোমাবলৈ হয় মোৰ হাজিৰা কৰা কেইটাও যাব আৰু। হুম আকৌ তাই নৰখিলেও নহ'ব নহয় খৰিড়েজনীথাকিওএৰিথৈগুচি গ'ল আকৈ ৰুবলৈ গুচি গ'লেও কব সেই নিজৰ মাটিতো বাদেই লোকৰ মাটি ৰুই ফুইছেগৈ বুলি ক'ব নহয়
অ নহয় লোক মাতি হোৱাও বা সৰু কথা আকৌ ক'ব নহয় বুলি হাজিৰা কৰিহে ঘূৰি ফুৰিছে ঘৰত এজনী
তোৰ যে ঘৰত এজনী ছোৱালীৰ বিয়া উম তাকে মাটি কেইটা ৰুই হোৱাৰ পিছত তেনেকুৱা হয় আৰু নাযাব পাই লাগিলে ঘৰতে বহি থাকিবি তই মাটিকেইটা ৰুই অহাৰ পিছত লাগিলে যেই এই নহও
নিজৰ মাটি কেইদৰাটো বিয়া হোৱাৰ পাছত হ'লেও ৰুব
মাটি দৰাতো বিয়া হোৱা পাছত হলেও ৰুবই লাগিব তাকে মৰণৰ বাসনা হব বিয়া হবলা আঁৰ পৰা অহাৰ পাছত বাৰু ওচৰকণ ইমান টেনশ্যন নলোওঁ বাৰু
অহ আপোনালোককে আমাৰ হে চিন্তা হব আপোনালোকৰ খেতি উঠিব আমাৰ দেখোন হালেই বো
আমাৰ দেখোন হালেই বো তোমালোকৰ খেতি উঠাতটো বাদেই তেনেই নচলিব টযিযে নচৰিলেও এতিয়া যোৱোটো যাব লাগিবই অহ
এনেকে মানুহ গৈছে নহয় অ
অ
যদি
যদি ট্ৰেইন নচলে আমি আগবেলা যাব নোৱাৰিম পাছবেলাহে যাব লাগিব তাকেহে
আগবেলা গৈ‌ পেলে
আমাৰ আজি গৈ আগবেলা গৈ পেলাই ট্ৰেইন ধৰিবগৈ নোৱাৰি নহয় এডোখ গাড়িত গৈ অহ নোৱাৰি আকৌ ৰাতিতে উঠিব লাগিব
ৰাতিতে উঠিলো হয় গাড়ী নাপাই নহয় সময়ত আকৌ
অহ ভাড়া কৰি আহিব লাগিব
ভাড়া এতিয়া এহেজাৰ বাৰশ দিনো আপুনি ভাড়া কৰি যায় কেনেকে তাহানি লাইন গাড়ী যোৱা
অহ তুমি লাইন গাড়ীত যোৱাই ভাল অহ তুমি পাছবেলা অকন সোনকালমৰিয়াকে গলে ষ্টেচন লাগিলে বহি থাকি হ অঁ অঁ।
কি যে হব ইপাওঁ নোহোৱা হল সিপাওঁ নোহোৱা হ'ল
ভাত কিহে বনাইছে।
ভাত পটল ভাজিছে দালি বনাইছে-
অব পেহাই পেহীয়ে কি কৰি আছো
পেহা নাই পেহাই সকামলৈ মানুহ দিবগৈ পেহী বহি আছে
পেহীয়া ভাত বনাইছে
অঁহ পেহীয়ে ভাত বনাই
ভাত বনাই জুই দুইটা উঠি আহিছে বিচনী মাৰ মাৰ গনলে বাইদেৱে ফোন কৰিছে নহয় বাও তেনেকে কবালে গল নাইকিয়া কবালৈ ওলাই গৈছ। অঁহ পেহীয়ীয়ে ফোন কৰিছে নহয় পেহীয়ে সৰু পেহীয়ে
পেহী ফোন নাই
পেহিয়ে ফোন নাই কোৱা সৰু পেহীয়ে ফোন পেহি মোবাইলৰ ৰিচাৰ্জ নাই নেকি মই কালি মাৰিছিলো ইনকামিং নাই আকৌ
অঁহ
পেহালে কৈছিলো কালি হলো পেহালে ফোন কৰিছিলছিলো নে হেৰি ক অলপ হৈ আছে বুলি কলে অঁহ মই কৰাই নাই বাৰু সিহঁতে তাত পানী নাজানে পানী হোৱা য নাজানে সিহঁতৰ কালি মই সেইটো কাৰণে পেহীয়ে বোলে ফোনটা লগাচোন পানী হৈছে নে নাই হোৱা ছোৱালীজনীক আনিবগে লাগে গৰম বন্ধ দিছে সেই তাইক আনিবগে লাগে তাইক বাৰ এতিয়া কোনটো যায় বা ক সময় আছে বাৰু তাইক আনিবলৈ যাবলৈ খোৱা আলি কোৰ মাৰিছে কঠিয়া তুলিছে- এ সৰু খোৱা সে ডাঙৰ খোৱাও সয়ে পথাৰত লাগি আছে তাইক বাৰ কোন সময় আনিবলৈ যায়।
আহঁ
কাপোৰ কানি ধুই থৈ যে টাইক আনিবগৈ লাগে।
আমাৰ ঘৰ মানুহ যাবলৈ দেখোন আমাৰ ব্যৱস্থাই নাই।
নাই। তাকে হ এতিয়া আনিবলৈ বাৰু তাইক যায় কোন বাৰা তাৰ পাছত তাইক আছে বোলে মই এইফালা অকন যাম আৰু তোমালোকে- সিফালৰ পৰা মোক নিবলৈ আহিলেই হ তাই সেইটো ৰাজি হৈ হৈছে। এতিয়া এইখিনিয় পৰা নো আনেকে কোন এটাইকেইতিয়া। সিহঁতৰ গাড়ীখন আকৌ বাৰটা বজালে পায়ে যায়হি নো।
অঁ দাদা যাম বুলি কৈছিলে তই বুলি আহ লখিমপুৰলৈ হেৰি- উম এই
এই
ইদিনাখন মোক কৈছিলে-
অঁ জানো কি কৰা হয় যোৱাই হয় নে নোযোৱাই হয় নে আৰু নাদায়। যায়নে নাযায় নে।
তাকৌ নগ'লেও কথাটো বেয়া।
উম কিবা কৈছিলা তুমি- অঁ হব দিয়া।
অঁ অঁ